হেল্ল'
আহ
অ ৰূপক কি খবৰ
আছো দে তোৰ কি খবৰ
আছো চলি আছে ক'ত আছ
মই টিউচন গৈছিলো এই আহি পালোহে এতিয়া ঘৰতে আছো গৰম বহুত দিছে নাই নাই এতিয়ালৈকে ভাত পোৱা নাই ভাত খা খাম আৰু লাহেকে খাওঁ এতিয়া
ত সেই বোলো বহুত দিন লগত পোৱা নাই
বহুত দিন লগ পোৱা নাই লগ কৰিব পাৰি গধূলি সময়ত এনেই গৈ পেলাই তোৰ ঘৰৰ ওচৰতে বহিব পৰা যায় চাহৰ দোকানখনত মোক কম কমকে ভাবি আছিলো চাহৰ দোকানখনতে এদিন বহো নেকি
আহ
হ আজি অলপমান মোৰ কাম আছে যি সময় কালি যিহেতু টিউজ দে তইতো কালি চাগে হেয়াত যাবি কচিং যাবি
কালি আজি আজিও আছে কালিতো মই কালি কম দে মানে এতিয়া ক্লাছবোৰ চেঞ্জ হৈ আছে ন অ ক্লাছবোৰ দিনত হয় কেতিয়াবা এদিন নহয় তো জনাই দিয়ে আমাৰ
আচ্ছা অল্টাৰনেটিভ হৈ আছে তাৰমানে
আহ চ অলমষ্ট চব চেচ হৈছে অলপ আছে আৰু
অ তেতিয়াহ'লেতো ভালেই তেতিয়াহ'লে গধূলি সমত কালি ওলাও অলপ সময়ৰ কাৰণে উম আছে আছে মই তোৰ ঘৰৰ সন্মুখে দি আহিলো ভাবিলো এবাৰ সেৱা কৰি যাও নেকি লগ কৰি যাও নেকি তাৰ পিছত যিটো গৰম পৰিলে যে নাই বাদ দিলো আৰু গুচিয়াহে ভাল কাৰণ ৰ'দতটো ডাইৰেক্ট মাথাৰ ওপৰতে পৰি আছিল তাৰমানে
অ
সেইকাৰণে নৰখিলোঁ
এ শুনচোন মোৰ এটা কথা আছিল ৰ এইকেইদিন কি হ'ল দেউতাৰ মানে স্কুটি খন এ ভাল কেইদিনমানৰ পৰা মানে লৈ যাই আছে হা ৰাস্তাত ৰখি ৰখি যায় কিবা আৰু ষ্টাৰট কৰে বহুত কিক মাৰিব লাগে তেয়ে ষ্টাৰ্ট হয় আৰু ৰখি ৰখি যায় সেনে কাৰণে এদিনতো ঠেলাই ঠেলাই আনিব লাগিল ঘৰলৈ একদম ষ্টাৰট তেল আছে বাট ষ্টাৰ্ট হোৱা নাই সেইটোৱে তোৰো হৈছে নেকি এনেকুৱা প্ৰব্লেম কিবা?
মোৰ আগতে হৈছিলে তোৰ কেতিয়া এতিয়াতো ঠিকে আছে বাৰু অহ মোৰ কেতিয়া হৈছিলে তোৰ জানুৱাৰী এই আমি যে জুবিন ক্ষেত্ৰ যোৱা সময়তে এতিয়া তাৰ আগে আগে হৈছিলে সেইবিলাক প্ৰব্লেম তাৰ পিছত মই কি কৰিলো অহ মই হে চাৰ্ভিচ চেণ্টাৰত ন লৈ পেলাই নগ'লো যোনটো হিৰৰ হ তাতে চাৰ্ভিছ চেণ্টাৰ টো যে আছে তাতে মই লৈ পিনে নগলো বোলে কি কৰিলো মই খালি পাৰ্টচ খিনি চেঞ্জ কৰি দিলো। যেনেকে এতিয়া তোৰ বন্ধ হোৱা কাৰণ প্ৰথম কথাটোতো বেটেৰী ইছ্যুৰ কাৰণে হয়।
অহ'
সেইটো এটা মেইন পইন্ট তাৰপিছত আৰু এটা পইন্ট আছে যেন এয়াৰ ক্লিনাৰ যে থাকে আমাৰ স্কুটিত এয়াৰ ক্লিনাৰ থাকে ন। তে এয়াৰ ক্লিনাৰ টো লে তেৰা হৈ গলে সেইটো মানে সেয়া হয়। ষ্টাৰ্ট বন্ধ হয় আৰু থাৰ্ডলি তোৰ ষ্টাৰ্ট বন্ধ হয় তোৰ হয়তো তেল কম থাকিলে বন্ধ হয়। এতিয়া আৰু তোৰ আৰু মবিলো এটা কাৰণ হ'ব পাৰে, মবিলটো যেতিয়া বহুত বেছি কলা হৈ যায় গোন্ধ ওলাই ষ্টাৰ্ট বন্ধ হয় মিছ কৰে স্কুটিখনে। উম। সে টোৱে সেইবিলাক কিছুমান প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। এতিয়া বা তোৰ বা কি প্ৰব্লেম হৈছে? কি ৰেগুলাৰ চলাই নেকি দেউতাই?
অহ ৰেগুলাৰ নিয়ে প্ৰায় কেইটামান কেইটামান বেলেগ লৈ যায় বাইক লৈ যায়।
অহ
কিমান দূৰ মানে ট্ৰেভেল কৰে? ৰেগুলাৰ
এক দুই মানহে হ'ব চাগে এ দুই তিনি
তেতিয়াহলে মবিলৰ প্ৰব্লেম নহয়। যিহেতু এতিয়া বহুত বেছি গৰম দি আছে ন প্লাছ গৰম দি আছে আৰু এতিয়া ধূলি বহুত বেছি। সেইটোৰ কাৰণে হয় তোৰ এয়াৰ ক্লিনাৰটো বে - লেতেৰা হ'ব পাৰে। আৰু এয়াৰ ক্লিনাৰটো লেতেৰা হলে প্ৰথম কথা চাফা কৰি দিয়ে আৰু নহ'লে যদি বোলে বহুত বেছি বেয়া হৈ যায় তেতিয়াহ'লে সেইতো চেঞ্জে কৰিব লাগে। হয় চাৰ্ভিচিং কেতিয়া কৰাইছিলি? মানে তোৰ ধুৱা গোটেই স্কুটিখন ধুৱা। ধুৱা কামটো কেতিয়া কৰাইছিলি?
হল আজি ছয় মাহ মান হল নেকি।
হয়মা যদি সেইটো তোৰ কাৰণেই আহিছো এয়াৰ ক্লিনাৰৰ কাৰণে আহিছো
উম
নয়াৰ্লি নডাইডটো ত হয় চাফাও কৰি নহলে এটা কাম কৰ গো্ু চাৰ্চি কৰাই তোৰ সন্মুখতেতো আছে ন
অ অ মবিল ক'ত কৰা ভাল ভ কোৱাচোন ভাল
ক'ত কৰা হল মানে প্ৰথম কথাটোত সেইখন ধুই ল সেইখন ধোৱাা চিষ্টেমটো তই হয়তো এই তহঁতৰ লগ ঘৰৰ পিছফালে যে আছে যে সেইটো তাতে কৰাই ল নহলে তহঁতৰ ঘৰৰ ধুৱাই ল তাৰ পিছত কি কৰিবি অ হয়ততো ই আছে ন মেকানিকটো আছে ন ৰহমান আছে ৰমমান নহলে বা হিৰ' চাৰ্ভিচত যাব নালাগে কামাখ্যা ইমান দূৰ যাব নালাগে কিন্তটো মানে ৰমান চমান বা ওচৰত যিকেইটা মেকানিক আছে সিহঁতৰ তাতে লৈ গৈ খুলি কেনে প্ৰব্লেম টো ক কৰিব লগা হয় তোল চেঞ্জ কৰাই দে আৰু ষ্টাৰ্ট বন্ধ হোৱাৰ কাৰণে বেটাৰ কাৰণও হ'ব পাৰে কাৰণ কুলদ্বীপততো গোটেই বেটাৰীয়ে চেঞ্জ দিবলগীয়া হৈছিলে
অ গম পাইছিলি গটে বজাই থৈছে
মোৰো প্ৰব্লেম হৈছিলে কিন্তু মই কি কৰিলো মোৰ এয়াৰ ক্লিনাৰটোত মানে পচি যোৱাৰ নিচিনা হৈছিলে তেতিয়া মই কি কৰিলো এয়াৰ ক্লিনাৰ টো মই চেঞ্জে কৰি দিলো নতুন এয়াৰ ক্লিনাৰ কিনিলো কিবা টু টুৱেন্টি নে টু থাৰ্টি তে এনেকোৱা কিবা চামথিং লয় সেইটো মই চেঞ্জ কৰি দিলো মোবাইল ভাল এটা লৈ ললো চেঞ্জ কৰাই দিলো আৰু কি আছিলে মোৰ ব্ৰেক ব্ৰেক শ্ব অলপমান প্ৰব্লেম দি আছিলে মই গোটেই কেবুল ডাল চেঞ্জ কৰি দিলো তেনেকে মই কিছুমান কৰিছো আৰু এক্স তাই গিয়াৰ অইল বা কিবা কিবি থাকে ন। সেইবিলাক বস্তু মানে এড কৰাই দিছো আৰু। তাতে সেই নহয় ছেপাৰেটকে কৰিছো মই মানে চাৰ্ভিচ চেণ্টাৰ লৈ গৈ কৰোৱা নাই। নিজে কৰিছে সেইখিনি
ঠিকে আছে, মই তাকে বহুত দিন মবিল চেঞ্জ কৰা নাই মই মবিলে লোৱা নাই এইফালে তোৰ কেবল ডালে বহুত পুৰণা হৈছে তাৰ ব্ৰেকটো মানে প্ৰব্লেম দিয়ে ব্ৰেকটো মাৰে ভালকে নালাগে।
উ ব্লেক তো ব্ৰেগতো আমাৰ এতিয়া এনেকোৱা হৈছে চিটিত কিন্তু ব্ৰেক বহুত ইম্পৰ্টেণ্ট তেন্তে চিটিত বহুত ব্ৰেক ইম্পৰ্টেণ্ট ব্ৰেক মুঠৰ ওপৰতে চব বস্তু ডিপেণ্ড কৰে তই ব্ৰেকতো ভালে ৰাখিবি।
অ এক্সিডেণ্ট ইমান হাৰতো ইমান বাঢ়ি গৈছে আজিকালি ভয় লাগে।
সেইটোৱে মই সেইকাৰণে একদম লিমিটেড চলাওঁ আজিকালি মই বহুত জেগাত গলো টিউশচন গলো ন টিউশ্যনলে যি লৈ পেলাই গ'লো আৰু ত আকৌ আহোতেও সেই টিউশনৰ পৰা লৈ পেলাই গুচি আহিলো আৰু বেলেগ কতোৱে নাযাওঁ।
ত আৰু ট্ৰেফিকটো এনেকে বহুত বেয়া
বহুত প্ৰব্লেম আছে বহুত বেছি মানে লোড বাঢ়িছে লোডটো বহুত বেছি বাঢ়িছে।
একো কাম দিয়ে ব্ৰিজৰ পা বনা পৰা কাম দিয়া নাই
উম, সেইটোৱে তো সেইখন খালি বনাইছেহে ব্ৰিজখন খালি বনাইছেহে কিন্তু
দেখাত ভাল হৈছে আৰু অকণমান
তই ভাব তাতে গৈ পেলাই তই যদি দুই তিনি মিনিট যদি এনেই ৰখিয়ে থাকিব লাগে এটা লেন কাৰণে। তাৰপিছত এটা লাইন খুলি দিয়াৰ পিছত আকৌ এটা লাইন তিনি মিনিটৰ কাৰণে বহি যা, আকৌ এটা লাইন খুলিব তিনি মিনিটৰ কাৰণে বহি যা, তেনেকে তেনেকে দেখোন তাতে দহ মিনিট গুচিয়ে যাব।
উম, সঁচা।
সেইটো কাৰণে এই এইবিলাক একো লাভ হোৱা নাই তেনেকুৱা কৰি। হয়।
তাকেইটো।
হ,
কি কৰিছিলো আৰু হেই নহলে ত খং উঠিলে আৰু বা বেচি বেচি উঠি মই বাইকে লৈ লওঁ
বাইকে লৈ ল মানে যদি যদি তই যদি ইচ্ছা কৰিছ নহয় মানে বাইক লোৱােটোৱে বেছি ভাল হয় বাইকত ইমান এইবিলাক জঞ্জাল নাই আমাৰ এইকেইখন কি হৈছে মানে হেৰি হয় ন উইক হয় ন হেভি ডিউটি কৰিব পাৰা সেয়া নহয় স্কুটি নহয় সেইকাৰণে উইক হোৱাৰ কাৰণে মানে প্ৰব্লেম পতক পতক দি থাকে মোৰতো ৰিচেন্টলি টাটা ৰো প্ৰব্লেম দিছে আকৌ ব্ৰেণ্ড নিও টায়াৰ কিনিছিলো এই তাতে তেতিয়া যাওঁতে যে ক্ষেত্ৰ যাওঁতে কি কয় বেননিউ টাইয়াৰ কিনিলো ন কিনা পিছত এতিয়া আজি কেইদিনমানৰ আগত আকৌ দিগ ওলাইছে সেই টায়াৰটো যদি হে লিখাটো মই হা
ক'ত গৈছিলি
জুবিন ক্ষেত্ৰ
অ অ আটছা তাকে তো
তেতিয়া হয় সেয়া আকৌ প্ৰব্লেম ওলাই এতিয়া ৰিচেনলি ওলাইছে বাৰু প্ৰণমান চলিছে
আহ
উম সেয়ে হ'ল কথা
তাকে
নে ইমান হেভি ডিউটি কৰিব বা নহয় আৰু গোটেই কেইখন
আৰু আজি কালি পেট্ৰলৰ যিহে দাম
প্ৰেটলৰ যি হে দাম ইলেক্ট্ৰিক ইলেক্ট্ৰিক খন চলাব পাৰা কিন্তু তোৰ বিল আৰু তোৰ ইলেক্ট্ৰিক খন কিনিলে দুগনা দাম তই চাবি পেট্ৰল গাড়ীত সে দুগ না দাম দাবুল
উম
ত ডাবুল পইচা দি পেলাই কিনি পেলাই তই যদি পেট্ৰল বোৰ নভৰাই পেলাই ইলেক্ট্ৰিচিটি সেৱা কৰিব লাগে তেতিয়াহলে আল্টিমেটলি ক'ব গ'লে একেই হৈ যায় ইলেক্ট্ৰিচিটিৰ বিল আৰু তোৰ পেট্ৰলৰ বিল মিলাই একে কি হৈ যায়
বিলটো বিলয় মানে বিল উঠে নেকি
বিল উঠিবই ন তোৰ কি কয় তই যিমান চলাবি এতিয়া তোৰ ইমান কেপাচিটি নাথাকে ন এবাৰ তই যদি চাৰ্জ দিয় সি হাৰ্ডলি কিমান দুশ কিলোমিটাৰ মান চলিব দুশ কিলোমিটাৰ লাগেহে চলিব কিন্তু নচলে ন দুশ কিলোমিটাৰ তই চিটিত দুশ কিলোমিটাৰ চলাব নোৱাৰিবি
উম উম দছ চাৰ খুচি যাব
আমি বোলে গৈ আছো তেতিয়া বেলেগ কথা
অ আছা
সেইবোৰে বেছি চাৰবিচিং তো কৰাই ল তাৰ পিচত কবি কিবা পবলেম হলে
হ'ব দে মই লগ জনাম দে মোক ওলাবি মোৰ লগত
উম উম হ'ব উম উম